অ, কোৱা।
কি কৰি আছা।
এনে‌ আছিলো আৰু, ৰবা তুমি?
ময়ো এনে আছিলো ৰ'বা।
অ,
উম, খবৰ কেনেকুৱা।
উম, ভলে ৰবা তোমাৰ।
ভালেই আৰু। উম, বাকী তোমালোকৰ ঘৰত চবৰে খবৰ ভাল ন।
উম, ভালে ৰবা তোমালোকৰ।
উম, ভালে।
অ, তোমাৰ কি খবৰ।
ভাললে মোৰো।
অ,
উম, বাকি কলেজ যায় আছ চাল নাই।
উম, নাই ৰবা আমাৰ গৰমৰ মানুহ দিছে।
অ, ভালে চোন।
উম, তোমাৰো বন্ধ দিছে।
নাই, ৰবা আমাৰ বন্ধ দিয়া নাই এতিয়ালৈকে।
অ, আজি কি, দেৰিকে যাব নেকি।
নাই আজি কলেজত নাযাওঁ‌, এইকেইদিন যোৱাই নাই ৰ'বা।
উম, কি গা বেয়া নেকি।
গৰমৰ কাৰণে যাব মন নাযায়, ইমান গৰমত মানে গা, চা বেয়া লাগি যায় দিয়াচোন ওলাই গ'লে।
অ, হয় দিয়া বহুত গৰম পৰিছে ইমান ৰ'দ দিছে।
তাকেইটো ইমান গৰমত মানে উম, যাব মন নাযায় আৰু গ'লেও একদম গা চা বেয়া, বেয়া লাগি যায়।
উম। বেছি গৰম পৰলে পানী-চানী খাই থাকিবা।
উম, থাকোৱে ৰবা।
উম।
বাকী, কি কৰি আছিলা এনেই?
মই এনেই শুই আছিলোঁ ৰব। মানে শুই মেলি উঠি পেলাই চাট পানী খালোঁ তাৰপিছত আকৌ আকৌ এনেই বিচাৰোঁতে বাগৰি আছোঁ কিনো কৰিম।
অহ, সেইটোৱে আজিকালি একো নাথাকে দিয়াচোনৰ। গৰমত সম্বন্ধ দিলে আৰু এনেই থাকা যায় বেছি। মি এনেই আছিলোঁ ৰবা ফোনটো চাই।
হয়, ফোনটোৱে আৰু চাই থাকিব লাগিব ঘৰত থাকিলে পঢ়িবলৈ মন নাযায় দিয়াচোন।
অহ, সেইটো গৰম বন্ধত আমি ভাবোহে পঢ়িম বুলি কিন্তু, পঢ়িব মনে নাযায় ফোনটোৱে চাই থকা যাব, মানে চাই থাকা যায় দিয়াচোন।
তাকেই মোবাইলটো ভাল মানে কি কবা আৰু মাহঁতেও গালি দিয়ে বেছিকে চাই থাকিলে।
কোনে মোবাইল ফোন নাচায়, মাহঁতে আমাক গালি দিয়েহে কিন্তু মাহঁতেওতো মানে নিজৰ মানে আজৰি সময়খিনিত ফোনটোৱে চাই থাকে।
উম, তাকে।
এইটোৱে এতিয়া মানে আজিকালি চবেই ফোনটো মানে নহ'লে কোনেও নাথাকেই দিয়াচোন সৰু হওঁক ডাঙৰ ডাঙৰ হওঁক সকলোকে ফোনটো লাগেই।
হয়, হয়। ঠিকে কৈছে আৰু মোবাইল ফোনটো বেয়া নহয় বাৰু মানে ভালেই, যদি ভালকে যদি ব্যৱহাৰ কৰা যেনে আজৰি আজৰি সময়ত মাহঁতৰ দৰে যদি ব্যৱহাৰ কৰা যায় তেতিয়া ভালে কিন্তু নিজৰ সকলোবোৰ কাম যদি বাদ দি পেলাই যদি মোবাইলটো লাগি থকা যায়, তেতিয়া নিজৰ ক্ষতি হয় দিয়াচোন।
উম, সেইটোৱে আমি কি কৰোঁ আৰু। মানে নিজৰ সকলোবিলাক কাম-কাজ বাদ দি পেলাই এনিটাইম ফোনটোতে লাগি থাকোঁ সেইটো বেয়া দিয়াচোন, আমি মানে আমাৰ আজৰি সময়খিনিত চাব লাগে যেতিয়া আমাৰ গোটেইখিনি কাম কৰা হৈ যায় বা আমি তেনেকুৱা পঢ়াখিনি আমাৰ যদি আজ কাৰণে হৈ যায় তেতিয়া ফোনটো চাব লাগে।
তাকেই এ পিছে তুমি এইবাৰ কি হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ নে ছেকেণ্ড ইয়েৰ?
মইয়ো ফাৰ্ষ্ট ইয়াৰ এইবাৰ। তুমি?
অহ, মই ছেকেণ্ড ইয়াৰৰ পা'।
তেতিয়াহলেতো পঢ়াৰ প্ৰেচাৰতটো অকমান বেছিয়ে তোমাৰ।
উম, ঠিকে কৈছা অলপমান পঢ়িব অলপ বেছিকে লাগে ফাইনেল পৰীক্ষা হৈ আছে যিহেতু।
উম। সেইটোৱেইটো ভালকৈ পঢ়িবা আৰু কাৰণ ফাৰ্ষ্ট ইয়েৰটতো পঢ়া নাযায় বুলি ক'ব পাৰি ফাৰ্ষ্ট ইয়াৰ পিছত ছেকেণ্ডত ইয়াৰটোত মানে পঢ়িবলৈ অকণ মানে মন নোযোৱা হয়, যিহেতু মানে এই বছৰতটো ইমান ভালকে পঢ়ো কথা নাযায় হ'লেও পঢ়িব লাগিবই দিয়াচোন।
উম, ফাৰ্ষ্ট ইয়েৰটো পঢ়িব লাগে তেতিয়াহে কনচেপ্টবিলাক ক্লিয়াৰ হয় মানে ধৰিবা, যদি ফাৰ্ষ্ট ইয়াৰত যদি ক্লাছ-চাছ যদি ভালকে নকৰা তেনেহ'লে অলপমান মানে উ ছেকেণ্ড ইয়াৰত টান-টান যেন লাগিব।
উ সেইটোয়েটো, কিন্তু মানে ক'ব গ'লে চবে কয়হে এনেকৈ কিন্তু কোনেও ফাৰ্ষ্ট ইয়াৰ ক্লাছ বোৰো ভালকে মানে কৰিলেও মানে ইমান এটা হে নকৰে আৰু বা ঘৰ যায় পঢ়া-চঢ়া ইমান নহয়ই আৰু।
তাকে। ঘৰতে বোলে মোবাইলটোৱে চোই থকা যায় বা কিবা মানে পঢ়িবলৈ মন নাযায় আৰু সেনেকুৱা টাইপ।
উম্ সেইটোয়োটো মানে পঢ়িব, পঢ়া বেছিভাগ আমাৰ কি হয় এটাই বেয়া যে পঢ়া সময়টোত আমি ফোন টো চাই থাকো, এইটো আচলতে বহুত বেয়া দিয়াচোন কিন্তু আমি বুজি নাপাও, সেইকাৰণে মানে আমি বুলি নহয় চবে এনেকুৱাই কৰি দিয়চোন পঢ়াৰ সময়ত ফোনটো ল'ব চাব।
দিয়া চোন চাও হোম, পঢ়া শুনাত কিন্তু মন দিব লাগে, তেতিয়া মানে নিজৰ ভৱিষ্যতটো আগত। তাৰপিছত হে বাকীখিনি আহি পৰে।
উম সেইটো ঠিকেই কৈছ কাৰণ যিমানে আমি ভালকে পঢ়িম মানে আমি পিছলে এটা ভাল চাকৰি বা ভাল কাম এটা পাম দিয়াছোন। এতিয়া যদি আমাৰ মেট্ৰিক পাছে নাথাকে বা হাই চেকেণ্ডেৰীটোৱে পাছ নাথাকে, আমাক আজি কালিৰ দিনতনো কোনে কাম ল'ব। মানে, কাৰণ আজি কালি কম্পিটিচনৰ যোগ, যিমান বেছি ভাল হ'বা সিমানে মানে ভাল কাম-চাম পোৱা যায়।
তাকে আৰু এতিয়া ক'বলৈ গ'লে হাইছেকেণ্ডেৰী পাছ, মেট্ৰিক পাছ এইবিলাকো কমেই যেন লাগে আজিকালি বহুত ভাল ভাল ডিগ্ৰী থকা বা মানে বহুত খিনি পঢ়া মানুহেও ক'বলৈ গ'লে নিবনুৱাত নিবনুৱাই হৈ আছে। মানে ভাল চাকৰি পোৱা নাই বা ভাল এটা সং স্থাপন পোৱা নাই আৰু বহুতে।
ত সেইখিনি, সিমান খিনিলৈকে আমাৰ পঢ়িব আছে, আমি যদি তেতিয়াতে মানে এনেকুৱা এলাহ কৰি থাকো আমাৰ কাৰণে বহুত বেয়া গেছ আৰু যদি আমি এতিয়াৰ পৰাই এনেকুৱা ফ্ৰন্টত, আমাৰতোতো বাদ দিয়া আজিকালি সৰু সৰু ল'ৰা ছোৱালী ছাৱালীবোৰ দেখিছানে যোনবিলাক জন্মৰ প্ৰায় তিনি মানে এবছৰ নহয় হয়য়ে সিহঁতৰ, সিহঁতে তেতিয়াৰ পৰাই মানে মোবাইল চোৱাটোত মানে একদম মানে মোবাইল কাৰ্টু চাই চাই কেনে ভাত খাব। কিবা খাব এইবিলাক বহুত বেয়া অভ্যাস হৈ গৈছে দিনক দিনে।
তাকে সেইবিলাক ক'বলৈ গ'লে, মাক দেউতাকৰ ওপৰতো অলপমান দুখ দিব লাগিব। কাৰণ চোৱা মাজ--তে
উ
ভাত নাখায়, তেনেহ'লে খেলা বস্তু দি পেলাই। খোৱাব লাগিব, কিন্তু এনেকুৱা নহয় যে আমনি কৰিছে বা ভাত নাখায় যিকোনো কাৰ মোবাইল ফোন টো হাতত তুলি দিয়াতটো এইটো মাক দেউতাকৰে দুখ। কাৰণ সৰুতে তেওঁলোকেটো মোবাইলৰ বিষয়ে ইমান নাজানে, প্ৰথমতে মাক দেউতাকে যদি মোবাইলটো হাতত দিয়ে, তেতিয়াহ'লে পিছলে অভ্যাসটো বেছি বেয়া হৈ যায়। তেতিয়া পিছত তেওঁলোকে খা খাবলে মন নকৰিব মোবাইলটো নহ'লে বা মন মাৰি থাকিব মোবাইল টো নাপালে সেইবাবে। সেইবাবে মাক দেউতাকে ইয়াৰ ওপৰত ভাল এটা মানে ব্যৱস্থা ল'ব লাগে।
উম্, তুমি ঠিকে কৈছাঁ, কাৰণ মানে- এতিয়া চাবাচোন, ইমান সৰু সৰু বিলাকেতো নাজানে তুমি কোৱাৰ দৰে মানে সিহঁতেো বুজি নাপাই দিয়াচোন। মোবাইলটো ভাল নে বেয়া, কিন্তু মাকহঁতেতো জানে ন, মাক বা দেউতাকে যে এইটো যদি মই এনেকুৱা দি দিওঁ তেওঁলোক কৰ এটা বেয়া অভ্যাস হৈ যাব, যে ফোনটো নহ'লে তাত নাখাব, নেখেলিব, নাথ থাকিব মানে কান্দি থাকিব, সেনেকুৱা টাইপ হ'লে কি হব এতিয়া বাৰু একো নাই এতিয়া তেওঁলোকক মানে, এনেকুৱা হাঁহি থকা দেখা পাই কেনে চবৰে ফুৰৰ্তি লাগে, কিবা লাগে, কিন্তু যেতিয়া অকমান ডাঙৰ হৈ আহিব। তেতিয়া মাক দেউতাকহঁতে গালি দিব যে কি এনিটাইম ফোনটোত লাগি থাক। কিবা কিবি কিন্তু আচলতে সেইটো তেওঁলোকৰে ভুল ন, যে সৰুৰ পৰাই যদি এনেকুৱা অভ্যাস কৰাই দিছে যেতিয়াৰ পৰা। বুজি পোৱা নাছিল। তেতিয়াহ'লে এতিয়া বুজি পোৱা হোৱাৰ পিছততো তেওঁলোকৰ সেই অভ্যাসটোতো থাক থাকিয়ে যাব ন ত'ত। তেওঁলোকো গা মানে গাড়ী দি বা এনেকে দৰে কৈ পেলাই ইমান লাভ নাই যিহেতু মাক দেউ মাক দেউতাকেটো নিজে বুজি পাব লাগে আগতে।
হয়, হয় ঠিকেই বিচাৰোঁ। আজিকালি ক'বলৈ গ'লে যিটো মানে সামাজিক মাধ্যম এই সামাজিক মাধ্যমত মানে বহুখিনি সৰু ল'ৰা ছোৱালীৰ পৰা আদি কৰি বহুখিনি ডাঙৰ মানুহে যিহেতু ইয়াতে থাকে। আৰু ক'বলৈ গ'লে ছাত্ৰ ছাত্ৰী বিলাক ইয়াৰ ওপৰ পৰা মানে বহুখিনি প্ৰভাৱ পৰিছে মানে সামাজিক মাধ্যমত। কাৰণ তেওঁলোকে পঢ়া শুনা বাত দি সকলোৱে মানে হোৱাটছাপ ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব আদি এইবোৰ ব্যৱহাৰেই কৰি থাকে। এইবোৰৰ মানে এইবোৰত চাই ভাল পায় বা ৰিল ৰিল চাই, ৰিল বনাই তাৰপাছত আৰু গেম খেলাক এইবোৰ মানে বহুখিনি অদৰকাৰী এই উ মানে কাম বিলাক কৰি থাকে যেনে যে ধৰি লোৱা আজিকালি ৰিল ৰিলটো মানে আজিকালি ইমানেই বনাই থাকে যে তেওঁলোকে পঢ়া শুনা বাদ দি অকল‌ ৰিলতে থাকে। শিকিব আৰু ৰিলটো বনোৱা পাছত এতিয়া পোষ্ট কৰিব, এই পোষ্ট কৰা পিছত লাহেকে মানে এ চিয়াৰ কি মাৰিছে। কমেণ্ট কিমান হৈছে, সেইবোৰকেই গুৰুত্ব দি থাকে আৰু সেইবিলাকৰ ফলত মানে পঢ়া শুনাবিলাক অলপমান কবলৈ গ'লে তাতে অলপ প্ৰভাৱ পৰে সেইবাবে মই ভাবোঁ যে মাক দেউতাকে সৰুৰ পৰাই মোবাইল ফোনটোৰ পৰা দূৰত ৰাখিব লাগে। আৰু আজিকালি দেখিছাই যে বহুত কম বয়সতে মোবাইল চোৱা মানে মোবাইলটো কিনি দিয়ে ঘৰৰ পৰা মানে ধনী ঘৰৰে হওক বা আজিকালি দুখীয়া ঘৰবিলাকেও মানে মোবাইল ফোনটো দিয়ে। তাৰপিছত মিল'বা।
অ' সেইটোয়ে আচলতে যিমান পাৰে মবাইল ফ দিব নালাগে কিন্তু দিলেও যোনবিলাক মানে ধৰা বেছিভাগ আমাৰ সেই কি ক ইউটিউব হওক বা এনেকুৱা বিভিন্ন ধৰণৰ এপ আছে য'ত আমাৰ পঢ়াৰ ক্ষেত্ৰত যোনবিলাক মানে ল ভোল বো আছে। সেইবিলাক মানে আপলোড কৰা থাকে ত' কেতিয়াবা যদি কিবা এটা লেচন কেতিয়াবা হয় ন, এনেকুৱা কলেজ নোযোৱা বা স্কুল নগ'লে। ত' সেই তাৰ পৰা আমি সেই লেচন বো অকমান বুজি পেলাই অকমান মানে জানিব পাৰো এনেকুৱা এনেকুৱা কোৱা হয় কিবা কিবি ত' সেইখিনি টাইমত আমি সেইটো কৰিব লাগে আৰু তুমি ঘৰ যোৱা বহুত ঠাই ৰিয়েলি এৰি দিব লাগিব পঢ়া সেইটো পঢ়া নষ্ট হয় আচলতে সেইটো ঠিকেই কিন্তু যদি আমি পঢ়া পঢ়া নাই বোলে মানে কিছু যোনবিলাক এতিয়া ডাঙৰ তেওঁলোকে যদি এইবিলাক বনাই কেনে নিজৰ এটা উপাৰ্জন ওলাই আছে সেইটো এটা ভাল কিন্তু, পঢ়াৰ যিটো বয়স বাদে সেই সময়ত এইবলো বনাই পেলাই মানে নিজৰ সেই সময়ো নষ্ট কৰিব ন নালাগে দিয়াচোন।
উম, ঠিকেই কৈছা দিয়া দিয়া পিছে আজি ভাল লাগিল তোমাৰ লগত আলোচনা কৰি। মানে কথাখিনি পাতি
ঠিক আছে দিয়াৰ পিছতো পাতি থাকিল তেনেকৈ।
উম, দিয়া।